হেল্ল'
শুনিছা নাই?
অ শুনিছোঁ, কোৱা।
অ', কি কৰি আছা?
সেয়া, আছো আৰু এনেই বহি, তুমি?
অ', তোমাৰ এ মই এনেই বিচনাতে পৰি আছো, তোমাৰ খবৰ খাতি নাইকিয়া হল যে, এই একেইদিন ফোনো কৰা নাই তুমি
এই ফোন কৰিবলৈ মানে সময়ে নাই গম পাইছানে?
অ', কিবা কামত, অ', অ', খেতিত লাগি আছা।
খেতি অকণমান লাগিছো।
অ', কিমান আছে মাটি আৰু ৰুবলৈ?
মাটি আৰু দুবিঘামন আছেগৈ। তাৰপৰা এতিয়া মানে বোকা দি থোৱা আছে। কিন্তু মানে মাৰ অকমান বেমাৰ এটা হৈছে।
অ', কি হৈছে বা?
এই হাতত মানে হাতটো ফুলি গৈছে ৰুব নোৱাৰে মানে।
আচ্ছা।
সেইকাৰণে এতিয়া কালিৰে পৰা ৰোৱা নাই। এতিয়া ৰুৱনীহে লগাব লাগিব নেকি।
অ', অ', সেই তেনেহলে মা যদি তেনেকুৱা হৈছে কেনেকে পাৰিব আৰু ৰোৱনী
সেইটোৱেই আৰু ৰোৱনীয়ে লগাব লাগিব এতিয়া আজি পথাৰ নহলেই বাৰু
অ', আৰু তোমাৰ এতিয়া বৰ বৰ্তমান তোমাৰ ৰোৱনী হাজিৰাও বহুত নহয় গম পাইছা নাই পাঁচশ টকা তলত
নাই নাই উম চাৰিশ পাঁচশ এনেকুৱাই চব।
অ আমাৰ ফালে যে পাঁচশ ছশ বুলিও কয়গে মানে ৰোৱনী এজনীয়ে।
অ', আজিকালি আৰু মানে পাবলৈও নাই তেনেকৈ।
পাবলৈও নাই অ'
চবেই নকৰে যে, এইবোৰ মানে নুৰুৱে-নুৰুৱে।
অ', এই খেতি কৰা মানুহ তোমাৰ দিনক দিনে কমি আহিছে যে শুকানেই হৈছে তেনেকুৱা
বুজিলো বাৰু আৰুতো আমাৰ জেনেৰেশ্যনৰ মানে একেবাৰে নাইকিয়াই হ'বগৈ আৰু যি দেখিছো
অ', নাই তোমাৰ এশজনী দহজনী বা বিশজনী ছোৱালীয়েহে মাতি ৰয় আজিকালি
হয় হয়।
আৰু লৰা মানুহে খেতি একেবাৰে এৰিয়ে দিলে মই এতিয়া মই নিজেই এ মানে হেৰিয়াাৰ খেতি পথাৰৰ খেতিতটো কৰা নাই নহয় ঘৰৰ শাক হেৰি খেতিটো কৰো
অ', তুমি ধান খেতিটো নকৰা ন
ধান খেতিটো মই নকৰোঁ নহয় আমাৰ এতিয়া আলিহে দিছোঁ
হয় হয় এতিয়া শাক পাচলি কি কি কি খেতি কৰিছা
এই শাক পাচলি মই তোমাৰ ব্যয়ৱসায় ভিত্তিত খেতি কৰো ন মই এতিয়া চাৰে চাৰি বিঘা মাটিত অকল শাক পাচলি খেতিয়ে অ', এই এতিয়া তোমাৰ জিকা ৰঙালাও কোমোৰা তাৰপা নেমু টেঙা
অ', ঠিকে আছে
অ', আকৌ কলগছো আছে
হয় হয় কলগছ অ কল মানে জাহাজী কল বা এনেকুৱা কল
অ', জাহাজী কল চেনী কল বেছি কৰো মানে ভীমকল আছে ভীমকলটো ইমান বেছি বিক্ৰি নাযায় একো কাৰণে ঘৰত খাবলগীয়া হয় অ', জাহাজী আৰু চেনীকলত মোৰ ভাল এটা প্ৰফিট ওলাই থাকে প্ৰ প্ৰত্যক বছৰে
হয় হয় এতিয়া বছৰেকৰত এবাৰহে লাগে ন কলগছ এজোপাত
কলগত বছেৰেকত বুলি নহয় আৰু গোটেই জীৱন কালত কল এজোপা কলগছত এবাৰ লাগে কল
অ', হয় হয় শুনিছোঁ বাৰু কথাটো
কিন্তু এটা কথা ভাল কি জানা তোমাৰ যেতিয়া এজোপা কলগছ ৰুলা সেই কলগছ গলা জোপাৰ কাষেৰে আৰু পুলি গজি উঠে মানে
হয় হয় মানে পুলিটো পুলি দিয়ে আৰু ন
অ', পুলি দিয়ে নিজে নিজে তোমাৰ বাঢ়ি আহে সেই কাৰণে বাৰীখন অলপ ডাঙৰ হৈ যায় কলগছৰ
হয় আৰু এটা এজোপা গছে প্ৰায় পাঁচটামান পুলি দি দিয়ে নেকি
অ', দি দিয়ে, দি দিয়ে মানে প্ৰায় এতিয়া এজোপা কলগছ যদি তোমাৰ ডাঙৰকে হৈছে তাৰ কাষে পাষে দেখিবা সৰু, সৰুকে পুলি চাৰি পাঁচটা ওলাই আহে।
হয়, হয়, বা সেই পুলিটো আকৌ বেলেগকে ৰুবগৈ পাৰি নে নি পেলাই
অ', পাৰি পাৰি বেছি কষ্ট নাই তুমি বেলেগ এ জেগাত গাঁত খান্দিলা তাৰপিছত তোমাৰ সেই পুলিটো শিপা এডাল বেছি নষ্ট নষ্ট, নোহোৱাকে কাটি পেলাই লৈ গলা আৰামত
হয়, হয়,
তাৰপৰা পুতি পেলাই অলপমান গোবৰ চোবৰ দি দিলে গছজোপা লাহে লাহে আকৌ ডাঙৰ হৈ আহে।
হয়, সেই গছজোপা কিমান দিন লাগে মানে ৰোৱাৰ পৰা লাগিবলৈ ফল ধৰিবলৈ
ৰোৱাৰ পৰা লাগিবলৈ তোমাৰ এবছৰৰ ভিতৰতে লাগি যায়।
হয়, হয়, এবছৰে হৈ যায়।
অ', হৈ যায় সাৰ পানী খালি ভালকে যোগান দি ধৰিব লাগে আৰু
হয়, বাকী তোমাৰ এনেকুৱা খেতি খেতি বোজা কৰিছা
অ',
এইবোৰ লাভ হৈছে নাই বাৰু এই জিকা বা এইবোৰৰ পৰা
লাভ হৈছে হৈছে এইবাৰ আমাৰ ভাত কেৰেলা জিকা কোমোৰা এই গোটেইখিনি বেচিছো। মাজতে তোমাৰ ৰঙালাও লাগিলে ৰঙালাও আমাৰ চাৰে চাৰিশ পাঁচশ মান ৰঙালাও ওলালে মানে।
অ', এইখিনি বেছিলা নে
বেচিলো তোমাৰ বজাৰৰ পৰা এনেকে আহে মানুহ আমাৰ মানে এ কেইবাবছৰৰ পৰাও কৰি আছো যে মানুহবোৰ বেপাৰীবোৰ চিনাকি হৈ গ'ল।
অ', আচ্ছা মানে ঘৰ পৰা নিজে আহি লৈ যায়।
অ', ঘৰৰ পৰা নিজে সিহঁতে টেম্পু লৈ পেলাই আহে আহি পেলাই লৈ যায়হি।
হয় হয় বাকী দাম দৰবোৰ কেনেকে দিয়ে
দাম দ কি কয় সিহঁতে ৰঙালাও এটা এ বজাৰত নি পেলাই বেচিলেতো তোমাৰ এশ টকা ডেৰশ টকাৰ ওপৰত লয়।
হয় হয়।
মোক সিহঁতে এটা ৰঙালাওত চল্লিছ টকামানকে দি থৈ যায় আৰু
সিহঁতে মানে পঞ্চাচ ষাঠি টকাকে মানে তোমাৰ লাভ খাই।
লাভ কৰে মানে সিহেঁতে গোটেই তেলৰ খৰচ আকৌ সিহেঁতেও যি- টো হাজিৰালৈ আহে
হয়, হয়।
সেই গোটেই খ, ৰচ পাতিবোৰ মানে মিলাইলাই অ সেইটোয়ে কিন্তু মানে এনেকুৱাও নহয় যে ময়ো যথেষ্ট লাভ তোমাৰ এটা ৰঙালত যদি মই চল্লিশ টকাকে পাওঁ তোমাৰ চাৰিশ ৰঙালত মই ষোল্ল হাজাৰ টকা পালো।
হয়, হয়, হয়।
অ', তেনেকুৱা লাভ আছে। আৰু বৰ্তমান মোক কোমোৰা আছে কোমোৰা কোমোৰা জিকা ভাত কেৰেলা এইখিনি মানে মই হেন্দালি দি দি কৰিবলগীয়া হয় যে ইয়াত তোমাৰ অলপমান খৰচ এ হেন্দালি মানে কি আৰু তোমাৰ চাৰিটা খুটা পুতি তাত বাহ দুডাল দি পেলাই তাৰ ওপৰত জেং জ যাপি দিলেই হ'ল।
অ', এইটো বগাবৰ কাৰণে
অ', বগাবৰ কাৰণে কিন্তু কি হয় মোৰ সেই হেন্দালি দিওঁতে অলপমান হাজিৰা লগাবলগীয়া হয়।
অ', হয় আৰু অকলে নোৱাৰি বাৰু
অ', অকলে আৰু বাৰীখন ডাঙৰ যিহেতু অকলে নোৱাৰো মানে কিন্তু, এতিয়া‌ মো- মোৰ, এতিয়া যিমানতটো মানে হাজিৰাাত গৈছিলে সেই গোটেই দামটো মোৰ এতিয়া কোমোৰাৰ পৰা উঠি গৈছে এক কোমোৰা এটা কোমোৰাত মোৰ পৰা এতিয়া পঞ্চাশ টকা দি, দি পেলাই নিয়ে মানে।
হয়, আকৌ বেপাৰীয়ে কিমান দামত বেচেগে বা
বেপাৰীয়েতো এশ টকা ৰাখিবই আৰু।
অ, হয়তো মানে তোমাৰ পৰা যথেষ্ট লাভ খায়।
অ, লাভ অ, খাই, খাই এতিয়া অসুবিধাটো সেইটোৱে কিন্তু যদিহে কৃষকসকলে বা মানে আমিবোৰে এতিয়া নিজে যদি বজাৰত গৈ পেলাই বস্তুটো মোকলাই দিব পাৰো আমাৰ কিন্তু এটা বহুত ডাঙৰ বা ডাঙৰ মুনাফা হৈ যায় মানে।
হয়, হয় কিন্তু এইটো চবৰে ধৰি ল চবে নোৱাৰিবও পাৰে তুমি ধৰি লোৱা তোমাৰ সময়ো কথা আছে।
হয়।
আৰু বজাৰতো তুমি বহাৰ লগে, লগে দিন-দিনতটো থাকিব লাগিব।
দিনটো থাকিব লাগিব সময়ৰ কথা আছে। আকৌ সুবিধাও লাগিব এতিয়া মোৰ নিজৰে টেম্পু বা কিবা এনে ধৰণৰ গাড়ী নাই যত মই গোটেই পাচলি খিনি নিব পাৰো আৰু মোৰ নিজেও মন নাযায় ন, যে বজাৰত গৈ বহিবলৈ মন নাযায় গতিকে ঘৰৰ পৰা ঘৰৰ বেপাৰিকে দি দিওঁ।
অকমান লাজু লাগে নিব।
তাত লাজৰ কথা নাহে বাৰু কিন্তু মানে এই বস্তুটো আগৰ পৰাই কৈ নাপালো যে সেইকাৰণে ইমান অভিজ্ঞতাও নাই আৰু মই ভবাও নাই বজাৰত নিজে বঢ়াত টো, অ, কিন্তু এতিয়া মই এনেকে ডাইৰেক্ট বেপাৰীক বেছিলেটো এটা ভাল তি অৰ্জন কৰি থাকিব পৰা হৈছো।
অ, মানে ধুনীয়াকৈ চলিব পাৰি আৰু পৰিয়ালটো।
অ, ভালকে চলিব পাৰি আৰু তুমিতো তোমাৰ মাছৰ পোনা দিয়া ন? মাছৰ অ, ব্যৱসায় আছে তোমাৰ?
হয়, হয় আছে।
তোমাৰ কেনেকুৱা কি চলি আছে?
মোৰ ধৰি লোৱা আমাৰ আঢ়ৈ বিঘা মানুহ আছে মাটি তাত পুখুৰী খান্দি থোৱা আছে।
অ'।
পাৰটো সে মিলাই আঢ়ৈ বিঘা আঢ়ৈ বিঘা হ'ব আৰু পাৰ চাৰিটা।
অ'।
তাত তোমাৰ ধৰা বছৰেকত বিশছ হেজাৰৰ পৰা ত্ৰিছ হোজাৰ টকা আমি মাছৰ পোনা দিওঁ।
অ'।
এই বিভিন্ন মাছ দি ধৰিলোৱা এইবোৰ ৰৌ, মিৰিকা, কুঁহি কমন কাপ, গ'ল্ডেন কাপ, বি কাপ, আজিকালিতো বহুত মাছ ওলাইছে।
বহুত মাছ ওলাইছে তোমালোকৰ প্ৰফিট ওলাই নে?
প্ৰফিটটো ওলাই আৰু ধৰি লোৱা তোমাৰ যদি আমি ত্ৰিছ হাজাৰ টকা মাছ দিওঁ।
উম।
তেতিয়া বছৰেকত তোমাৰ এক লাখ মান টকা হৈ যায়।
অ', অ' আৰু মানে মাছবোৰ যিমানে ডাঙৰ হয় সিমানে ওজন বাঢ়ি গৈ থাকে যে।
হয়, মাছৰ সেইটো আৰু ইমান পতিপালটো কথা দানা দিব লাগে।
অ'।
আৰু সেইয়াই আৰু।
দানা তোমালোকে কিনা দিয়া নে, নে গোবৰ আদি দিয়া?
নাই গোবৰো দিওঁ তাৰ বিশেষকৈ ধৰি লোৱা ধানৰ যে যিটো খেতি কৰোঁ।
অ'।
সেই ধানটো মিলত খুন্দোৱা পিছত এ যিটো বাকলিটো মানে ভুচি হয় যে।
ভুচি অ'।
হয়, সেইটোৰ লগত তোমাৰ এই গোবৰ মিক্স কৰি দিব পাৰা।
অ',
আৰু, ঘৰৰ ধৰি লোৱা ভাত পানীটো পেলনীয়া ভাত মানে যিটো পেলা মানে নষ্ট হ, য় সেইটোও পুখুৰী দিব পাৰি।
অ', হয় অ'।
আকৌ তোমাৰ এইটো সৰিয়হ বুজি পোৱা নহয় সৰিয়হৰ খেতি যে কৰে।
হয়।
সৰিয়হৰ যিটো মানে পিচি পেলাই তেল উলওঁৱাৰ পিছত বাকলি থাকি যায় যে খলিহৈ বুলি কয়। হয়, সেইটো মাছৰ কাৰণে ভাল।
হয় অ'।
সেইটো দিয়া আৰু কিনিও দিয়া হয় বাৰু।
অ', অ', ভালেই তেনেহ'লে তোমালোকৰ কি মাছৰ ব্যৱসায়তে তোমালোকৰ ভালে মান প্ৰফিট হয় আৰু যিহেতু, তুমি ঘৰত অকলশৰীয়া গতিকে মাছটোয়ে ভাল মানে তুমি মেনেজ কৰিবলে।
হয়, হয় ইমান মানে কষ্ট নাই আৰু।
কষ্ট নাই তোমালোকৰ স্থায়ী বেপাৰী আছে নে নে বেলেগ বেলেগ মানুহে নিয়ে?
নাই, স্থায়ী বুলি নাই আৰু ধৰি লোৱা নিজে নিজে আহি যায় বেপাৰী বজাৰৰ পৰা।
অ',।
বছৰেকত এবাৰে, অকল এদিন নধৰো আমি আজি ধৰি লোৱা বিশ কেজি বেচিলোঁ, কাইলৈ হয়টো পঞ্চাছ কেজি বেচিলোঁ, এনেকে মানে বেছি বেচা হয়।
অ', অ', ঠিকে আছে ঠিকে আছে আমাৰ আকৌ তোমাৰ পুখুৰী নাই মই এতিয়া তোমাৰ এই অকল পাচলি ব্যৱসায়টো ওপতে নিৰ্ভৰ কৰি চলি আছো।
হয়, হয়, আৰু এই মাছৰ খেতিটো মানে তোমাৰ যেতিয়া ডাঙৰ হয় ন মাছটো
উম,
তুমি যদি আজিকালি বিয়া বোৰতটো মাছ খুৱাই বা সেই বিয়া এখনত দিব পাৰিলে বহুত টকা।
আৰু তোমালোকে বিয়া বাৰু দিয়া নে?
নাই নাই বিয়া বাৰু তেনেকে এইবিলাক ইমান ডাঙৰ নহয়গে মানে, আমি ইমান ডাঙৰ হ'বলৈ নিদিওঁ পইচা যিহেতু লাগে ন
হয়, অ',
সেইকাৰণে, এনেকে বেপাৰী আহে একেলগে বেছি দিওঁ আৰু।
অ', ঠিকে আছে বেপাৰীয়ে তোমাৰ ডাঙৰ মাছ, সৰু মাছ নাচায় ন, চব লৈ যায়।
অ', চব লৈ যায় সিঁহতি। অ', মাছৰ পোনা, পোনাবোৰতো মানে বহুত দাম নহয়।
অ', পুনা বৰ্তমান দাম বেছি শুনিছো অ, কেনেকুৱা কি দাম?
এতিয়াতো তোমাৰ এই গাছ কাপতটো বহুত দাম চাৰিশ টকা পৰি যায় কেজি, সৰুকেজিটো কেজি চিষ্টেমত চাৰিশ পৰে বা তুমি যদি চিতল মাছ দিব বিচাৰা তোমাৰ পিচ পিচ হিচাপে দিয়া হয় এক পিছত ধৰি লোৱা ষাঠিৰ পৰা এশ টকা ভিতৰত পৰে।
অ', অ',
তেনেকে ধৰণে পৰে আৰু বাকী তোমাৰ এ যিবোৰ ফিচাৰী মাছ হয় এই ৰূপচন্দা বা ৰৌ, মিৰিকা কুঁহি এইবোৰ যে
হয়, অ',
এইবোৰ তোমাৰ তিনিশ টকামান পৰি যায় কেজি।
অ', অ', এইবোৰ দেখোন বহুত দাম আছে তেনেহলে মাছৰ
দাম আছে অ, কিন্তু পিছত লাভ হ'লে এটা মাছতে তুমি তিনিশ পাই যাবা।
হয়।
তেতিয়া ধৰি লোৱা এতিয়া এক কেজিত ধৰি লোৱা তোমাৰ দহটা মাছ উঠিছে
হয়।
তেতিয়া তোমাৰ এটা মাছতে এক কেজি হ'ব তেতিয়াটা তুমি এটা মাছতে তিনিশ পাবা।
হয় হয়। মানে তোমাৰ পিছত যেতিয়া বেচাৰ সময়ত মানে গোটেই পোনা খিনিৰ যিমানতটো খৰচ আছিলে সেইটো তোমাৰ দহ বাৰ কেজি মাছতে ওলাই গুচি যায় ন?
হয়, হয় ওলাই যায় দহ বাৰ কেজি নহয় মানে তোমাৰ আধা লাভতে থাকে, আধা মাছতে তোমাৰ যিটো খৰচ কৰিলে ওলাই যায়।
অ, ভালেই তেনেহলে, মানে সেইটো হ'লে ভাল। আমাৰ আকৌ কি হয় পাচলিত কি হয় কেতিয়াবা গেলি যায় এতিয়া এ, মোৰ বাৰু নাই হোৱা কিন্তু আমাৰ কাষতে আৰু এজনৰ বাগান আছে তেখেতে ৰঙালাও খিনি এইবাৰ মানে গেলি গ'ল।
হয়, হয়।
আৰু তোমাৰ পাচলি কি লগাৰ পিছত বেছি দিনলৈও ৰাখিব নোৱাৰি নহয়, বেয়া হৈ যোৱা সু অ', অ', হেৰি থাকে চান্স থাকে। আকৌ তোমাৰ এইবাৰ নেমুত মোৰ ভাগৰ পোক ধৰিছিলে নেমু যথেষ্ট খিনি নষ্ট হৈছে এইবছৰ।
অ, নে-নেমু এবাৰ আমাৰো আছিল হা তেতিয়া তোমাৰ আজিৰ পৰা তিনি বছৰ মান আগতে
অ'।
তেতিয়া তোমাৰ নেমু ইমান লাগিলে নেমু বহুত নষ্ট হৈ গ'ল, বোপাৰী নাই মানে সেইটো সময়ত।
অ', অ'।
এই নেমুবোৰ চব মানে নষ্ট হ'ল পেলাই দিব লগীয়া হৈছে ছিঙি, ছিঙি।
হয়, অ, তেনেকুৱা হয় মানে আৰু পাৰি পাবলৈ নাই আৰু। নেমুৰ দামতটো কম। মই অহা বছৰৰ পৰা কাৰণে নেমু নলগাও বুলি ভাবিছো মানে।
এতিয়া তোমাৰ এটা নেমুৰ হয়তো এটকা বা দুটকা দিয়ে।